হেল্ল' হেল্ল'।
হেল্ল'।
কি অ।
এইটো আছোঁ তই?
ময়ো আছোঁ এনেই।
অহ।
বাকী খবৰ খাতি ভাল?
উম উম ভালে ভালে তোৰ।
আছোঁ আৰু যেন তেন কিনো কবি। বাকী ভাত পানী খোৱা হ'ল।
হ'ল হ'ল, তই খালি নাই?
উম খালোঁ কি?
কিহেৰে খালি?
মইতো দালি বনালে। তাৰপৰা আজি হ'ল তেনেকে খাই দিয়া হ'ল আৰু তই?
অ মোৰ, সেই ডালি তাৰ পৰা ভাজি বনালেও।
হো
দেহ
ঠিকে আছে। উম! ঠিক ঠাক আৰু। বৰ্তমান
উম!
বাকী এফালে অহা কেতিয়া হ'ব?
সেইফালে যাম আৰু কাইলে। পৰহিলে মানুহলে, চাই লওঁ টাইমটো মিলাও। পাৰো নে নোৱাৰোঁ।
বাকী কাম কৰি থকা হৈছে নে?
উম! উ! হৈ আছে, হৈ আছে।
বাকী চেঁচা যোৱা প্লেনিংটো কি হ'ল?
সেইটো হ'ব লাগে এইকেইদিন মানে, বৰষুণো দি আছে যে, বতৰটো বেয়া অকমান ৰ'দটো দিয়ক আও।
মানে অকণমানকে।
হুম!
তাত বোলে কিবা হূলস্থুলীয়া পৰিবেশ এটা হৈ আছে।
অ'! মই চোন শুনা নাই বাৰু।
অ'!
তাকে, তেনেকুৱা হৈ আছে যদি দুদিনমান ৰৈ চাওঁ।
তাকে, ভাবিছিলোঁ অকণমান সোনকালে যাম। কিন্তু, এতিয়া কেলে শুনাৰ পিছত এতিয়া অকমান ভয়! হেৰি হৈছে।
অ'! অ'!
বাকী তহঁতৰ সকলোৱে ভাল?
উম! উম! ভাল! ভাল! বাকী কি কৰি আছ?
এইয়া গৰুৰ ল'ৰাব আহিছিলোঁ।
অঁ!
বাকী মাজুলী যাব পাৰি আকৌ।
মাজুলীও যাব পাৰি অ'!
সত্ৰ নগৰীবিলাক চাবলে। অন্য হ'লেও সত্ৰবিলাক চাই ভাল লাগে। মনোমোহা আৰু
উম! উম!
বিশেষকে দলং দলং খন যদি হৈ যায়। দলংখন হ'লে সকলোৰে সুবিধা হ'ব ন'।
উম, উম, দলংখন দলংখন হ'লে, ভালেই হ'ব আৰু।
বাকী বিহু মৰা হ'ল নাই এইবাৰ?
হ'ল! হ'ল!
ঠিকে আছে। খানা পানী বিহুৰ বিহুৰ খানা পানী খোৱা হ'ল নাই? উম! বাকী ফাংচন। আমাৰ ফালেও সেইদৰে আৰু ঠিক, ঠাক। বাকী ফাংচন, চোৱা হ'ল নাই
হ'ল বাও
ঠিক ক আছে কেইখন চালি
মই বেছি নহয় চাৰিখন তিনিখন মানহে চালো
উম ভাওনা পাতি কৰ'বাত আছে নে ওচৰে পজৰে
ওচৰে পাজৰে এতিয়া নাই সিদিনাখন এখন আছে চালোগে বাৰু
ঠিকে ময়ো এইকেইদিন বিশেষকে ওলাই যাবলৈ অকমান সময় হোৱা নাই। অকমান কামত বিজি আছো মানে।
কাম কেনিবা চলি আছো এতিয়া
ঠিকে থাকে আৰু বিজনেচ ইমান এটা ভাল নহয়
মানে ওপৰতল হৈ থাকটো বিজনেছ কথা
তাককে তাকে ভাবিছো কি হ'ব হয়
বাকী এনে খবৰ খাতি,
আছো আছো
বাকী আমাৰ লগত যে আছিলে চেচাৰ যওঁতে তেতিয়া সেই লগৰটো কত আছে বাৰু এতিয়া।
উম মই তাক ফোন কৰিছিলো তোৰ আজি দুদিন নে তিনিদিনৰ আগত তেতিয়াতো তাৰ ভাল বুলিয়ে কৈছিলে বাৰু আহিব বোলে আমি আকৌ লগ পাম আমাৰ ঘৰত আহিব সি
অ হ'ব দে
উম উ
আমি তাত গৈ পেলাই তাত বা মাজুলী গুচি যাম
উম হম মাজুলী যাব লাগিব তেতিয়া অকমান ভাল হ'ব, উম তাকে যাম আৰু প্লেনটো ভালদৰে কৰিব লাগিব এইবাৰ আৰু দুজনমান বেছিকে লৈ যাব লাগিব
এ কিবা মাতটো স্পীড অ সাজি হৈছে।
অকমান নেটৱৰ্ক ইছ্যু অকমান আছে।
অ
অ
সোনকালে এইফালে এপাক
অ অ যাম যাম এই আমাৰ লগৰ এটাই যে গাড়ী এখন যে আছিলে এই মাহতে
উম হম ল'ব ল'ব ল'ব তাকে পাৰ্টিটো ডবলকে দিম বুলি কৈছে।
অহ অ ভালে লাগিব বাও লগৰ এৰা গাড়ীখন লৈ লব
তাকে তেতিয়া নেক্সট অকমান আঁতৰত যাব লাগিব আৰু
উম উম তাকে আৰু
অ
ভাল লাগিব তেতিয়া গৈ।
উম উম
বাকী লগৰ এজন বৰ্তমান চেঁচাতে আছে বাৰু
অ
তাক ফোন কৰিছিলো সিও আহিব
তাকে
বাকী পিছবেলা ভাতটো।
ভাতটো খামগেহে মই কৰলৈ আহিছিলো সেইকাৰণে ঘৰত গৈ পেলাইহে খামগে।
উম হম কিহে খোৱা হব।
ভাতো দালি ভাজি
উম মাংস নাই মাংস মাছ এনেকুৱা জাত।
মাংস নাই নাই নাই
ঠিকে আছে
উম
বাকী এনে ঘৰত ভালেই নহ
ভাল ভাল
অ বিয়া বাৰুখন কেতিয়া পাতিম?
সেয়হে এইবিলাক চিন্তা পিছত হব।
অ অ
বৰ্তমান এইবিলাক চিন্তা কৰা হোৱা নাই।
অ বৰ্তমান ছোৱালী তোৱালী পাবলৈও নাই বাৰু।
হয় হয় বাৰু সেইটো
উম উম অ অ
তোৰ কচোন তোৰ ক ক'ৰবাত চাই মেলি থৈছ নে নাই থোৱা
নাই নাই মই এতিয়ালৈকে চোৱা নাই মোৰ বয়সতটো হোৱা নাই যে।
চাব হ'ল আৰু তথাপিও।
উম হ'লেও এতিয়া নালাগে আৰু বয়সটো অলপ বাঢ়ি লক
উম বাকী বিজনেচ কেনেকুৱা চলি আছে।
বিজনেচ মোৰনো কি ক'ম লাভো হয় কেতিয়াবা লোকচানো হয়।
সেইটোৱে আৰু বিজনেচত সেইটো থাকেই।
তাকে
বাকী ওম ওম
ভাত পানী কিহে খোৱা হ'ব?
সেয়া মাংস অকণমান আনি থোৱা আছে।
অঁহ অঁহ
তাকে ভাবিছো ইয়াৰ পৰা গৈ বনাব লাগিব। ঘৰত মানে মানুহ নাই।
উম
বাকী আমি নেক্স কেতিয়া লগ হ'ম বাৰু দু তাৰমাৰ লগ হৈ থাকিলে ভাল লাগে আৰু।
অঁ লগ হম বাৰু এই এই কেইদিন আকৌ। উম!
ঠিকেই আছে। তে
তাকে তেতিয়া হ'ব দে আৰু মই গৰু চৰুকেইটা লাই লওঁ।
হেৰি নহয় উম অঁ বাৰু তেতিয়া হ'ব।